হেল্ল'
কি কৰি আছা।
তোমাৰ মাতটো মানে অ। বহুত কম আহিছে ওচৰত আহাচোন।
অ শুনিছা এতিয়া।
হেল্ল'
হেল্ল' শুনা নাই নেকি?
তোমাৰ মাতো মানে শুনা নাই।
শুনিছা।
মাতটো শুনা নাই অলপ ফোনটো ওচৰত লোৱাচোন।
ওচৰতে লৈছোঁ শুনিছা।
মানে মাতটো একেবাৰে একে অকণ অকণ আহিছে।
অ দে
হেল্ল' হেল্ল' অ কোৱা। কোৱা মাততো বহুত অকণ অকণ আহিছে বাৰু কোৱা একো নাই।
অ মোৰ ঠিকে আছে দেখোন চব মোৰ ঠিকে আহিছে।
তোমাৰ মাততো বহুত সৰু আহিছে মই একো বুজি পোৱা নাই নহয়।
কি যে হৈছে?
কি হৈছে মই বুজি পোৱা নাই বাৰু কম আহিছে মাতটো।
ৰ'বা দেই এক ছেকেণ্ড।
হম হম।
এতিয়া আহিছে।
তেওঁ অকমানে আহি আছে। তোমাৰ হেৰি ফোনটো দূৰত লৈছা নেকি?
নাই নাই একেবাৰে ওচৰ আছে ফোনৰ।
অহ কোৱা।
আ কি কৰিছা।
এনে আছো কি কৰিবা।
অ
ভাত-পানী খালা।
উম খালো খালো তুমি।
অ এনে ঘৰত চবৰে ভালেনে।
ভালে ভালে তুমি খালা ভাত।
মই ভাত খালোঁ বাৰু ভাত নহয় মানে আমাৰ ৰুটি বনালোঁ
অ'অ'অ।
ঐ ৰিয়া তোক মায়ে মাতি আছে। অ কোৱা।
অ কিদি খালা অ ৰুটি ৰুটি খালা ন অ।
খালোঁ মানে ভাত খাব নাপায় যে।
আজি নাপায় অ।
ভাত নাখাই কাৰণে লঘোণ দিয়ে বাৰু।
অ
অহ আজি সাতৰ সাত ভাঙিছে যে।
অ
তাৰে চাফা চিকুণ কৰিলো। একেবাৰে ৰাতিপুৱাৰপা শান্তি নাই বুজিছা। ছটাৰ পৰা লাগিছো লাগিছো এতিয়াও লাগিয়ে আছো কালি এ পৰা লাগিছো মানে আ ধাৰদি কালি কৈ থৈ দিছিলো ভাবিছো যে দছটা বাজি চাগৈ। যাব কাম ই এতিয়ালৈকে চেছে হোৱানাই। কাপোৰ সুমি আহিছো। বাচন বৰ্তন সুমি আহিছোঁ। ঘৰ মুচিলোঁ, সাজিলোঁ, চাফা চিকুণ কৰিলোঁ।
অ বহুত কাম থাকে চব চব মানে কি চব গোটে। ঘৰৰ বস্তু ধুব লাগে নেকি
অ ধুব লাগে চব ঘৰৰ বস্তু মানে নাপায়। যে চব চুই থকা হয় ন। যদি তুমি এটা ঘৰত নুখ সোমোৱাতে তুমি ধুব নালাগে। কিন্তু মা মানে মাহঁতৰ মতে যে সব মানে তিয়াই দিব লাগে। গোটেই পৃথিৱীখনে মানে চুৱা হয় ন।
আহ।
ধুৰিব লাগে মানে গোটেই উম মানে হেৰি আৰু নাম গোৱা লৈকে আমাৰ আছে নাম গোৱা আছে। হাতৰ পিছত ত নাপায় ন যাবলৈ নামঘৰলে।
আচ্ছা আচ্ছা।
টো ধুনীয়াকৈ কাপোৰ কানি তিয়াই কৰিয়ে যাব লাগিব। তেনেকে গলেও ভাল নালাগে, যে মায়ে কাৰণে চব। কাপোৰ কানি ধুই দিলে এটা কাপোৰ ধোৱা নাই জানা।
সেহি গোটেই ধুইছা।
উম চব ধুইছো অকমানো কাপোৰ নাই।
কিমান সোবা ধুব লগা হৈছে।
এই পইচা হেনে পৰ্দা খিনি সুমিয়ালো কাৰণে ইমান কাম নাই বাৰু তেওঁৰ ঢেৰ কাম ওলাইছে বুজিছা।
মানে গডৰেজত গ গডৰেজত থকা কাপোৰ ধুইছা চব ধুইছা।
উম। তেওঁ এতিয়াও কৰিয়ে আছো বাৰু। এতিয়াও খতমে হোৱা নাই বুজিছা। কাপোৰ জাপিব লাগিব পৰ্দা লগাব লাগিব। বিচনা চাদৰ পাৰিব লাগিব বাচন বৰ্তন সুমিয়াব লাগিব। সন্ধিয়া হলে আকৌ ধূপ দিব লাগিব
বেয়া কাম দেচোন উম বহুত কাম দেখোন
এই কামৰ পৰাই মানে মানে বিজি বুলি ক'ব পাৰা আৰু গোটেই দিনটো বিজিয়ে থকা হয় অকণমান সময় লাই বোলো কাৰোবাৰ লগত কথা পাতিলে মনটোও ভাল লাগে দিয়াচোন
উম বুজিছো বুজিছো আমাৰ আকৌ এইবিলাক নাই দেই ইমান নামানে আমাৰ তাত
অ অ তোমালোকে ইমান নামাা আমাৰ এইফালে মানে খুব মানে মানে লগগৰ মানুহবিলাক আছে ন নামানিলেও মানে মানে কয় ঘৰত আহি আৰু যে এনেকুৱা তেনেকুৱা ভাল নহয় এন্তয়া বুঢ়া মানুহ বিলাকে কয় যদি সঁচাই হ'ব আগৰ মানুহ বিলাক আৰু আজিকালি ইমান প্ৰপাৰলিও কোনেও নকৰে বাৰু।
সেইটোৱে আৰু চব কৰাৰ অ এনে শক এনেকাা হেৰি কৰাৰ ন চাইটিফিক কিবাতটো থাকেই মানে
উম হম
কিবা এটা নহয় কিবা এটা
আগতে আগতে খুব আছিলে মানে এতিয়া মানে বহুত কমিছে হ আজিকালি মানুহ বিিলাক পানী ছটিয়াই থৈ দিয়ে ধোঁৱাৰ এলাহত বুজিছা কিন্তু মাহঁতে কয় মানে এইটো নোধুৱে ন ততিয়া মানে বেপাৰ বাণিজ্য়ৰ ক্ষেত্ৰত মানে অলপ বিপদ আহে
আচ্ছা আচ্ছা
আৰু টকা পইচাৰ ক্ষেত্ৰতেই হওক বা বিপদ আহে মানে খুব বিপদ আহে চোৱাৰ গাৰ তুমি যদি ভাল কাম এটা সম্পন্ন কৰিব যোৱা বেয়া নহব জানো কোৱা শুদ্ধ মনেৰে কৰিলেতো কামটো ভাল হ'ব ন সেইটো কাৰণে মানে চব ধুই দিছে কাপোৰ কানি আৰু।
উম গৈিছো
আজি মই কাম কৰি থাকোঁতে বুজিছে কাপোৰ ধছিলো মইতো নাজানো তাতে চিচা পৰি আছিলে পুৰা ভৰিত চিচা সোমাই এনেকা তেজ গৈছিল। নহয় মোৰ ঘড়ীখন এতিয়াও ফুলি আছে
যদি তুমি-
তাকে অলপমান কাটিছে কিন্তু তেজ ওলাইছে ইমান মই তোমাক কৈছো কি মোৰ বিষাই মানে মোৰ মোৰ ঘওলাই গৈছে মোৰ ইমান তেজ ওলাইছে
উ মোৰ আগত তেজ নোলাই মই যিমান কাটিলেও মোৰ তেজে নোলাই মোৰ গাত তেজে নাই একেবাৰেেই নাই ত ত অডাৰ মই ড্ক্তৰটা দুবাৰ এডমিট হৈছো তেজৰ কাৰণে খাওঁৰে মই চব খাওঁ সেউজীয়া শাক পাচলি
অ ড্ক্তৰক দেখাবাচোন তেজটো কমি হলে ঔষধ দিয়ে বুজিছা
হয় নেকি মই মই অ মই দুবাৰ মি থৈছোা বেজি দিছে মোক তাৰপিছত মোক কৈছে আৰু এই হেৰি খাবলে থকা কিয়নেে থকা বস্তু খাবলৈ লিচাৰটেজ থকা বস্তু ফল মূল যত থাকে কচু চচু খাব দিছে
অ সেয়া খাবা কচু পুলি যে
অ
কচু পুলি, কলডিল, খাবা এইবোৰ ভাল বস্তু ডালিম খাবা। তেজ আহে
আবুজি চিে
ে নেচাৰেল বস্তু ন ঔষধতকে সেইবোৰহে বেছি খাব লাগে যেনেকে মৰিচা শাক
এ মৰিছে ম বহুত ভাল পাওঁ আজি কালি ময়ো শাৰিডালটো আৰু ভাল লাগে
মই এইটো বস্তু আৰু তিতা কেৰেলা খুব খাওওঁ
থাকিলে ভাল বোৱা
অঁ
মই ভেন দি ভাল পাওঁ
অ ভেন্দি খাওঁ ময়ো খাওঁ দালি দি দি খাওঁ জানা মই মই ভাল পাওঁ
আকৌ বডি খাওঁ ভেন্দি বেঙেনা ভাল পাওঁ
বেঙেনা আমাৰ দেউতাই খুব ভাল পায় জানান বেঙেনা তটকাৰী কৰি কিনে
মই বেয়া পাও মই বেয়া পাও ভাত কেৰেলা আৰু তিতাক সেলাাপাকে চব খাও মই
অ অ মই আকৌ ভাত কেৰেলা তিতা কেৰেলা চব চলি যায়
অ মানে মোৰ আমাৰ মায়ে ভাতকে অলপ পোৰ বনাই আহা ভিতৰত মছলা দি পেলাই সেইটোকো ভাল লাগে খাই মানে এই পটলত যে পটল বা ভাত কেৰেলা যে গুটিটো থাকে যে সেই গুটিটো বেয়া পাওঁ মই খাবলৈ সেই
তুমি চোবাব বেয়া পোৱা মই কৌ সেই চবা যোনটো গুটি আছে সেইটো যোনটো আৱাজ সেইটোৱে শুনি খাই ভাল লাগে কৰক কৰক চোমাই যে এইটো বুঢ়াতটো হয় মানে কুমলীয়াটো এনে বুজি পাইছা মানে চাই আনিব লাগিব আৰু
অ বুজছো
তুমি মানে ভাতকেৰেলা বেয়া পোৱা ভাত ভাতকেৰেলা বহুত ভিটামিন বস্তু হয় গম পাইছা
উম
আকৌ হেৰি খোৱা নাই হেৰি কঁঠালৰ গুটি খোৱা নাই
খাওঁ খাওঁ আমি ভাজি পেলাই মজ বহুত ভাল লাগে দালি দিলে
দালিত দি দি ন পিটিকা কৰি উবা খাবা জলকীয়া অকম সৰহকে দিব লাগে
উম আকৌ আকৌ আমাৰ মায়ে কেঁচা আমো দি পেলাই বনাই কেতিয়াবা দালিত
উম
ভাল লাগে ভাল লাগে গৰম দিনৰ বস্তুবিলাক বহুত মজা লাগে খাবলৈ সেইটো মানে কেঁচা আমটো মান তুমি দালিত দি দি পেলাই বইল কৰি দি পেলাই সেইটোৱে পিটিকা বনাই খাব পায় ঔটেঙা যেনেককা অ তে কাৰানি চিনাকি কম দিনৰ বস্তুবিলাক খাবলৈ ভাল লাগে
আমটো দালিত দি খোৱা শুনা নাই মই দেই
অ আমি কেঁচা আম কেঁচা আমটো খাও দেই কেঁচা আমটো ভাল লাগে
অ কেঁচা আমটো টেঙা হয় ন তৰকাৰীখন
উম টেঙা হয়
মজাও লাগে খাই গুটি গুটিটো
উম
আমুঠটো খাই ভাল লাগে ন তাই
আমচুমা নেকি
মানে যোনটো গুটি দাঁত এইেইটো আমুঠু বুলি কয় ন ডাঠই গলে
আকৌ আমাৰ কেঁচা কঠালৰ অ গম পাইছো আমাৰ আকৌ কেঁচা কঁঠালৰ ভাজি বনাই সেইটোও মজা লাগে খাবলৈ মাংস
অ', হেৰি এইটো কি বুলি কয় ৰ'বা কেঁচা কঠাল। তোক যে বনাই যে। কিবা এটা কয়। উম, এইটো হম, কি বুলি আছে? ছিলে কিবা এটা নামটো সব খুব ভাল লাগে। খাই মই বনাব জানো মাংস নি হৈছে বনালো।
ভাল লাগে সেইটো ভাব
উম এনে বনাব জানানে তুমি
কি কোৱা?
এনেই বনাব জানা ন নাই?
বনাব মই ইমান এতিয়ালৈকে বনাব নিদিয়ে মায়ে মোক এতিয়া কিন্তু বনাওঁ আৰু মই মানে। পনীৰ বনাইছো এবাৰ দুবাৰ ভাত চাত বনাও বাৰু মা নোৱাৰা হ'লে। এনেই এইবিলাক হে আজে বাজে বস্তুৱও বনাব জানো ৰল চলহে বনাব জানো অনু সময়
অ', কামৰ বস্তু কেইটা নাজানা মানে।
নাজানো।
এ চবেই সেইটোয়ে খোৱা বস্তু কেইটা যোনটো নিজে খাব যা মানে খাই ভাল পাওঁ সেই তো বহুত ভালকে জানো।
য সেইটো মই তেনেকে জানো বনাব মেগী ভাল বহুত ভাল বনাম। মেগী
আমাৰ ঘৰত মই ম'ম' বনাও খাব গ'লে।
ময়ো বনোৱা নেকি আমিও মোৰ লগৰজনীৰ ঘৰত ম ম'ম' বনাবলৈ যাওঁ।
এ আমাৰ তাত ষ্টিমাৰ টো আছে যে।
অ', আচ্ছা।
ই মজা লাগে চাইৰি। আমাৰ ঘৰত মানে কি জানা এতিয়া দোকানত গ'লে দোকানত গ'লে তোমাৰ কম দিয়ে।
অ'।
আমি। আস
সেইকে দিবপা তাই বনা অ'। আৰু কি কিন্তু মই যে যেতিয়া বনাইছো মম' মানে ময়ো বনাইছো হা
উম।
কষ্ট হয় বনাবলৈ কিন্তু ম'ম'
ন', কষ্ট হয় যোনটো পাক আছে ন' সেইটো মোৰ ভন্টিহে পাৰে বনাব। এনে বাকী মই কৰিলো।
কিন্তু টাইম লাগে আৰু বনাবলৈ।
উমম টাইম লাগে তুমি চাৰিটা মানত বনালে সাতটা আঠটা মানত খাবলৈ পাবাহে।
অ', আকৌ আমি বনালে মানুহো বেছি।
অ', মানুহ বেছিকে থাকে তুমি যেতিয়া বনাবা তেতিয়া মানুহ নোপোৱা। যেতিয়া হৈছে আৰু তেতিয়া চাব মানে
মানুহ অ', খং উঠি যায় বাা ইমান কষ্ট কৰি বনাইছো। সেইটোৱে।
সময়কন কষ্ট কৰি বনাও পিছত মান দেখিবা মানুহ ঢেৰ। খোৱা মানুহে ঢেৰ হ'ব ন মানুহতকে।
শি সি অ লাষ্টলৈ আহি যায়গে।
উপায় নাই দিবলৈ বাধ্য এতিয়া মুখলৈ চাই থাকিব নহ'লে নিদিলেও।
এইটোৱে।
এনে ঘৰতে তুমি চামোচা টাইপ এনেে কিবা কিবি বনোৱা নাই কচৰি
বস্তুটো তেনেকে নবনাও।
ৰব নোৱাৰা ন কিন্তু ঘৰত যোনটো বস্তু মানে বনাই খাই ভাল লাগে ন বহুত ভাল লাগে